দু দপ্তাৰ
হেল্ল'
অ হেল্ল' গুড
অ গুড আফ্টাৰনুন নমস্কাৰ নমস্কাৰ হয় হয় হয় মই শুনি আছো।
অ দে বৰ্তমান ভালে আছা নে?
হয় হয় হয় বৰ্তমান ভাল আছো মই বহুত ভাল! আপোনাৰ কেনেকুৱা?
হয় হয় ভালে আছো মইও। এনে বতৰ বিলাক কেনেকুৱা? আপোনাৰ ফালে!
বতৰ বিলাকতো মানে আজিতো বহুত গৰম পৰিছে কিন্তু এতিয়া অলপ ঠাণ্ডা পৰিছে আৰু নে ৰাতিপুৱাৰ পৰা বহুত গৰম পৰিছে। কিন্তু এতিয়া আক মানে অকমান মানে বৰষুণ আহিব নে কি না অলপ মানে থাকে কি আছে আৰু না এনেকুৱা ডাৱৰীয়া হৈ আছে এতিয়া, কাৰ
এটা বিষয়ৰ ওপৰত আপোনাৰ লগত আলোচনা কৰিম বুলি আপোনাক কল কৰা হ'ল মই।
অ আচ্ছা ঠিক আছে কওক।
অ এটা চমু বা বিষয়ৰ ওপৰত যেনেকা গছ ৰোপন গছ ৰোপনৰৰ ওপৰত।
হয় হয়।
কাৰণ বৰ্তমান আমি দেখিবলৈ বহুত পাওঁ প্ৰাকৃতিকতটো বহুত তেনেকুৱা বিনষ্ট হৈ গৈছে হয় না নহয়?
হয় হয় হয়।
বৰ্তমান যিবোৰ সমস্যা দেখা দি দিছে যেনেকুৱা বতৰৰ ওপৰত এইবোৰ সকলো গছ গছৰ ওপৰত কিছুমান গছ গছনিৰ প্ৰাকৃতিৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়েহে তাৰ ওপৰত আপোনালোকৰ আলোচনা কৰিম বুলি আৰু আপোনাৰ পৰা কিছুমান কিছু কথা বুজিবলৈ ইচ্ছা কৰি জানিবলৈ ইচ্ছা কৰি আপোনাক আপোনালোকে আলোচনা কৰিম বুলি ইচ্ছা হল।
হয় হয় হয় ঠিক আছে হ'ব। ময়ো মানে ইমান তো ময়ো ইমান বেছি মানে তেনেকুৱা পাৰ্বডটো নহয় তথাপিও মোৰ যিখিনি অভিজ্ঞতা আছে বা মই যিখিনি মানে গছৰ ওপৰত যিখিনি মোৰ নলেজ আছে মই এইখিনি আপোনাৰ আগত শ্বেয়াৰ কৰিম প্ৰকাশ কৰিম আৰু আমি একেলগে মই আপুনি মোৰ পৰা বা মইও আপোনাৰ পৰাই তেনেকুৱাই মানে আকৌ জানিব বিচাৰিম। ত' ঠিক আছে আমি উম গছ ৰুপ পোনৰ ওপৰত আমি ক'বলৈ গ'লে কাৰণ এইটো এটা বহুত আমাৰ প্ৰকৃতিৰ কাৰণে বহুত এটা ভাল উপকৃত কাম হয়। কাৰণ কিয়নো আহ গছ নহলে আমি মানুহও থাকিব নোৱাৰে বা মানুহ বা বা মানুহ নাথাকিলে গছ কেনেকা থাকিব তেনে ধৰণৰ কথা আৰু। আমি এনে যে চিকি যে আমি জানো যে আমি যিটো নেকি এতিয়া আমি অক্সিজেন আমি গ্ৰহণ কৰোঁ বা আমি অক্সিজেন গেছ লওঁ, এইটো যেনিবা গছৰ গছে আমাৰ সেই অক্সিজেনটো পিউৰিফাই কৰে জেনকা আমি আ চাইন্তিফিকেলী যো তেনেুৱা প্ৰুভ কৰে আৰু ন কাৰণ কাৰণ কিয়নো কাৰণ এতিয়া এই গছ গছনি সেইখিনি ৰোপন কৰাটো আমাৰ কাৰণে এ তটা বহুত এটা ডাঙৰ মানে এটা কৰিব লগা এটা কাৰ্য্য হয় কাৰণ কিয়নো এতিয়া তটো মানে বহুত পিনে ইতিয়া যে আমি ইমান গৌৰম কিয় ভুগিব লগা হৈছে আজি আমি গৰমত কিয় ইমান মানে এনে হাপাধৰি কব লগা হৈছে মানে কিছুমান আ আমাৰ কিবা বিলাকে কোৱা অনুকনা অ মানে গছ গছনিবলাক মানে বহুত কমি গৈছে যাৰ ফলত নেকি মানে যাৰ ফলত নেকি মানে গৰম বিলাক বেছি মানে কি কি হৈছে মানে দিনক দিনে মানে বৃদ্ধি পাই গৈছে আৰু কি। কাৰণ আমি যদি মানে অলপ যদি আগৰ হিষ্টৰী বিলাক যদি আমি চাবলৈ যাওঁ তেনেহলে মানে আগৰ মানে বহুত তেনেকুৱা গছ গছনি বিলাক আছিলে বা তেনেকা মানে গছ গছনিৰে ভৰা সেইকাৰণে মানে ইমান খিনি এনেকা বেছি মানে গৰমৰ সন্মুখীন কাৰণ আহ তেওঁবিলাকে হোৱা নাছিলে কাৰণ কিয়নো কাৰণ আজিকালি যেনিবা আমি শুনিবলৈ এতিয়াৰ সময়ত আমাৰ না থাৰটি ফাইভ ফৰটি ফৰটি আপ হৈ যায় মানে তাপমানটো মানে ন চল্লিশ শতাংশৰ ওপৰত মানে কেতিয়াবা পাৰ হৈ যায় তাপমানটো কিহৰ কাৰণে কাৰ কিন্তু আগতে কিন্তু তেনেকুৱা তেনেকুৱা না আছিলে কাৰণ কিয়নো আগৰ দিনত তেনেকুৱা নাছিলে বুলি কেনে কয় আৰু কাৰণ কিয়নো আগৰ দিনত মানে বহুত গছ গছনিৰ মানে সংখ্যা বেছি আছিলে কিন্তু এতিয়া আমাৰ সময়ত কি কৰিছে এই গছ গছনি বিলাক মানে যিমান পাৰে কাটি আছে কাটি পেলাই তেতিয়া কি কিছু মানে নিজৰ ঘৰ বনাবৰ মানে জেগা উলাইছে কিছুানে কিবা কিবি এনেকা মানে শুকান খেতি কৰিবৰ কাৰণে জেগা উলাই বা কিছুমানে এনেকুৱা গছ ব্যৱসায় কৰে ন মানে বিভিন্ন মানে ধৰেণৰে মানে গছ বিলাক মানে বেছি আহ আমি কাটাটো আমি দেখিবলৈ পাওঁ আৰু কি যাক নেকি যেনিবা আমি এতিয়া বহুত ধৰণৰ তেনেকুৱা যেনিবা এতিয়া আমি সমস্যা বিলাক কৰ না আমি ভুগিব লগা হৈছিল এতিয়া চাপজ কবলৈ গলে আমি এতিয়া গাঁৱলীয়া মানে আমি এতিয়া ম মানুহ হয় আৰু এ গাঁৱলীয়ো যেনিবা বহুত খিনি কিছুমান গছ বিলাক থাকে আৰু আমি গৰমত মানে অলপ মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰা সেইটোকে আমি গছৰ তলত মানে গৈ পেলাই আমি কিন্তু এতিয়া মানে কিছুমান টাউন বিলাক যদি আমি চাও ন টাউন বিলাকত এনেকা গৰম তাতে মানে গছৰ তলত ৰেচ ল'বলৈ কানো গছৰ তলত জিৰাবলৈ ঘৰিও মানে তাতে গছেই নাপায় কাৰণ কিয়নো টাউনত মানে টাউনত মানে গছে নাপায় কাৰণ ক তাতে মানে গছ ৰোৱা মানুহ নাই পাৰিলে মানে গছ বিলাক কাটি লাই মানে ঘৰ বনাবৰ কাৰণেহে মানে জাগা টো তেওঁবিলাকে তৈয়াৰ কৰে তেনেকুৱা মানে আমি অৱস্থা বিলাক মানে আমি দেখিবলৈ পাওঁ যেনেকৈ এতিয়া গুৱাহাটী অঞ্চলত গছ গছনি কমি গৈছে গৰমটো বেছি মানে তেওঁবিলাকে মানে কি বুলি কয় মানে গৰমৰ গৰম উপভোগ কৰিব মানে লব লগা হৈছে গৰম উপভোগ কৰিব লগা বাধ্যতা মানে মূলক হৈ গৈছে আৰু কি এবিলাক কাৰণ কিয়নো এতিয়া গুৱাহাটীত এনে যান বাহন বহুত আছে আৰু ইপিনে ৰ'দৰ ত আৰু এইপিনে যান বাহনৰ ইঞ্জিনৰ গৰম না বহুত মানে অশান্তি আৰু কি তাতে মানে তেনেকা আমাৰ আমাৰ যিটো নেকি আমাৰ যিটো নেকি অ অ পৰিৱেশৰ যিটো নেকি জলবায়ু সেইটো মানে আমি গাঁৱলীয়াাত মানে গছ গছনি যেনেকে আমি সুন্দৰ এটা ঠাণ্ডা বতা বিলাক আমি পাওঁ তাতে মানে স টান অলপ মানে সেনেকা মানে মানে ঠাণ্ডা বা মানে মুকলি বতাবিলাক মানে পোৱা নাযায় কিহৰ কাৰণে তাতে মানে গছ গছনি কমোৱাৰ কাৰণে কিন্তু আমাৰ গাঁৱলীয়া অঞ্চল বিলাকতো মানে গছ মানে কাটিছে যদি মানে কাৰণ কিয়নো গাঁৱলীয়া অঞ্চলত গছ বিলাক কাটে যদিও মানে আকৌ নিজে নিজে মানে বহুত কিছুমানতে মানে উৎপন্ন হয় তেনেকুৱা আৰু চ' সেইকাৰণে যেনিবা এ সেই অনুযায়ীও যেনিবা আৰু আমি বিভিন্ন ধৰণৰ আমি গাছ বিলাক পন্ত আমি লগাব লাগে গাছ বিলাক কাৰ আমি গাছ বিলাক লগালিহে যেনিবা ৰাতিতে আমাৰ আমাৰ কি বুলি কয় এতিয়া আহ অ কি বুলি কয় আমি তেনেকা মানে বেছি তেনেকা আহিব লগা দিন বিলাকত এতিয়াৰ পৰাই আমি গছ লগোৱা কৰ্ম বিলাক যদি আমি আৰম্ভ কৰো না তেনেহলে তেনেহলে আমি তেনেকা আহিব লগা দিনবিলাকত তেনেকুৱা মানে সমস্যাৰ সন্মুখীন হ'ব নালাগিব আৰু যাৰ ফলত নেকি এতিয়া গছ নোহোৱাৰ কাৰণে এতিয়া মানে বহুত বৰষুণ বিলাকো কমি গৈছে আমি বৰষুণ সময়মতে তে আমি নাপাও বৰষুণ বিলাক আমি যেতিয়া এতিয়া খেতি বাতিৰ সময় খেতি বাতিৰ সময়ত যেনিবা আমাক বৰষুণো লাগে কিন্তু গছ গছনি কমি যোৱাৰ কাৰণে আমি বৰষুণ বিলাকো যেনিবা আমি অ সময়মতে আমি নাপাও আৰুি তেনেকুৱা ধৰণৰ আমি সমস্যা বিলাকৰ সন্মুখীন আমাৰ মানে আমি হওঁ আৰু তেনেকুৱা অৱস্থা হৈছে। ত' সেইকাৰণে আমি পাৰ পক্ষত যেনো আমি এনেুৱা ফল মূল গছে হওঁক কাৰণ আমি যদি এটা যদি ফল মূল গছ যদি আমি লগাও তাতে আমি গছৰ পৰা আমি ভাল এটা মানে এনেকা গৰম বতৰত পাব পাৰো আৰু লগতে আমি তাৰ পৰা আমি তাতে আমি লব পাৰো তেনেকুৱা ধৰণৰ সেইকাৰে গ পুন কাৰ্যতো আমি যেনেকুৱা সকলো যদি যেনিবা আমি আহ বছৰত যদি না চাৰি পাঁচডাল যদি মানে চবে এটা পৰিয়ালে যদি তেনেকুৱা যদি লয় তেনেহলে আমাৰ দেশখন বা আমাৰ পৃথিৱীত মানে কি এতিয়াও গছৰ বা একো সমস্যা নহ'ব বা তেনেকুৱা আৰু আমি বেছি তেনে কা গৰম ফুৰিব নালাগিব তেনেকুৱা মই আহ মোৰ ভাৱনা আৰু এইটো
চ' তেনে কেত্ৰত মই অ তেনে কেত্ৰত মই আপোনাৰ পৰাও অলপ অ জানিব বিচাৰিছো আপুনিও অলপ অ গছ ৰুপনৰ বিষয়ে ক'ব পাৰিব
উম এইটোতো হয় আ আপুনি যিবোৰ কথা কলে এইটো বহুত সত্য আৰু নিশ্চয় হয় এইবিলাক কথাবিলাক কাৰণ গছ গছনিৰ ধ্বংস হোৱাৰ কাৰণেইটো আমাৰ কিছুমান জলবায়ুৰ পৰিৱৰ্ত টন ঘটিছে আৰু তেনেকুৱা আমি দেখিবলৈ পাওঁ আজিৰ দিনত বৰষুণবোৰ কি হয়। ঠায়ে ঠায়ে হয় ঠায়ে ঠায়ে নহয় হয় ন নহয়
হয় হয়।
পৰা যদি কৰ'বা ওলাই যাওঁ যদি আমি ভাবো ইয়াত বৰষুণ আহাই পেলাই সেইফালেও বৰষুণ নাই বুলি আমি ভাবিবই নোৱাৰো। কাৰণ এইেইবিলাক সকলো তেনেকুৱা জলবায়ু তেনেকুৱা বতৰৰ পৰিস্থিতি সমস্যাৰ সন্মুখীন হব লগীয়াতো কাৰণ আমাৰ প্ৰাকৃতিক যিটো ধ্বংস কৰি লৈছে মানুহে নিজে হয় না নহয়?
হয় হয়
আৰু যিটো মানুহে গছ গছনিবোৰ কাটি তেনেকুৱা জুম খেতি কৰি ধ্বংস কৰিছে। এইবোৰ মানুহে নিজেই নিজৰ ভৰিত নিজেই কুঠাৰ কাটি লোৱা নিছ- না হৈছে।
হয়
কাৰণ মানুহে নিজেই সিমান খিনি পৰিস্থিতিত আহিবলগীয়া হৈছে কাৰণ গছ গছনি নিজেই ধ্বংস কৰি লৈছে নিজৰ ভৰি নিজে কুঠাৰ কাটি তিল কোঠা লগাই লৈ লোৱা নিচিনা হৈছে মই বুলি মই ভাবোঁ। সেয়েহে ভাবোঁ ময় গছ গছনি ৰোপন কৰাটো আমাৰ এটা দায়িত্ব হয়। পৃথিৱীখন এ- এটা সেউজীয়া পৃথিৱী আৰু তেনেকুৱা পুনৰাই এটা ভাল বতৰ জলবায়ু পাবলৈ হলে আমি প্ৰথমতে আমাৰ প্ৰথম কৰ্মটো হ'ব লাগিব গছ গছনি ৰোপন কৰা। যদিহে আমি গছ গছনি ৰোপন কৰো। আমাৰ যিবোৰ সময়য়োৱাত আমি সন্মুখীন লো হবলগীয়া হৈছে সেই সকলোবোৰ নিজে নিজে দূৰ হৈ যাব।
হয় হয় হয় আপুনি ঠিক কথা কৈছে।
হয়নে নহয়
হয় হয় হয় আপুনি একদম সত্য কথা কৈছে আমি মানে যেতিয়া গছ গছ- মানে আমি এতিয়া যি যিটো নেকি গৰমত ভুগিব লগা হৈ আছে কিন্তু চাগে- তেনেকুৱা যদি গছ গছনিবিলাক আকৌ যদি বৃদ্ধি হৈ চাগে আমি তেনেকুৱা চাগে মানে সন্মুখীন হ'ব লগা নহ'ম আৰ সেবিলাক মানে আপুনি কোৱাৰ দৰে নিজে নিজে দূৰ হৈ যাব ত' ভাল লাগিল। আপোনাৰ লগত অ মানে গছ ৰোপনৰ ওপৰত কথা পাতি আপুনি বহুত কথা আপুনি জনালে আপোনাৰ পৰা মই বহুত জানিব পাৰিলো ত আশা কৰো আকৌ যেনিবা আহিব লগা সময় বিলাকত আকৌ আপোনালোক বিষয় বিশেষ বেলেগ আৰু বিষয়ৰ ওপ আহ মানে লগ পাম বুলি মই আশা কৰোঁ। ত' আজি আমাৰ সময়তটো হল।
ময়ো বহুত ভাল লাগিল আনন্দ লাগিল আপোনাৰ পৰা কিছুমান তেনেকুৱা গছ আপোনাৰ ওপৰত মইও আপোনাৰ পৰা বেছিকে বুজিবলৈ পাৰিলো সেইবাবে আপোনাকো বহুত ধন্যবাদ। অ থাকিল।
আত্চ্ছা ত' তেনেহলে আজিলৈ আমি ইমানতে ৰাখিম ন।
অ দে দে ধন্যবাদ দে ধন্যবাদ।